হেল্ল'।
অ', বাবি
অহ, কি কৰিছা?
মই শুই আছো তুমি কি কৰিছা?
শুই‌‌ আছা অ', অ', ময়ো শুই আছো অ', ময়ো শুই আছো।
বাকী ভালে আছা?
মানুহ কি কৰিম কোৱাচোন? অ', ভাল ভাল ভালে আছো। তোমালোকৰ ভাল ঘৰত?
ভালেই দিয়া।
উম, ভাত খালা নে নাই?
ভাত খালো তুমি?
খালো খালো। কিহেৰে খালা? ওৱাই সমানে সুধিছো দুইজনীয়ে।
খিচিৰি খালো।
অ খিচিৰি খালা অ। উম, মাছ মাছ মাছ দি বনালো। মায়ে বনালে।
অ।
মা হত হতৰ ভাল তোমালোকৰ?
ভালে ভালে। তোমালোকৰ মা হতৰ ভাল? অ বহুত দিনৰ মূৰত কথা পত
উম মই আকৌ সিদিনা ভাবিহে আছিলো মই বোলো যুক্ত আছিলে মাৰিব লাগিব ফোন এটা কৰিব লাগিব আজি তুমি নিজে কৰিলা ভালেই হ'ল
তে
খা খবৰো পোৱা নাই এতিয়া কি কৰি আছা কোৱাচোন।
মই এনেই আছো, আৰু কিবা কিবি কৰি তুমি?
অ ময়ো তেনেকে কৰাকে একো কৰা নাই চেষ্টা কৰিহে আছো লাগো নাই কপালত।
হম
অ'-
হা গৰম বৰ পৰিছে দেই, ঘৰতে আছো আজি ঘৰতে আছো ফুৰিব যাব গৰমৰ বন্ধত
গম বন্ধত জানো কি কৰো এই গম মই স্কুল এখনত কৰি আছো যে গম বন্ধত কলেজখনত গম বন্ধত জানো বন্ধ দিয়ে নে নিদিয়ে।
অ' কিয় নিদিয়ে জানো কলেজ বিলাক দিয়েতো।
নাই সিহঁতক দিলেও বে এসপ্তাহ দ সিহতক বেছি বন্ধ নিদিয়ে নহয় স্কুলতহে দিয়ে পঁচিশ দিন বন্ধ।
অ' হয় দিয়া অ' জুনিয়ৰ কলেজ ন?
জুনিয়ৰ কলেজ অ
অ' হওক দিয়া তাতে যে ব্যস্ত হৈ আছা তুমি ভালো লাগে ন মনটো ব্যস্ত হৈ থাকিলে।
উম অ সময়হে পঢ়াবগে লাগে আৰু ঠিকে আছে।
উম
মোৰ গোটেই দিনটো দিলে প্ৰব্লেম হয় কিন্তু, ক্লাছ বৰ্তমান এটাই কাৰণ অকল ফাৰ্ষ ইয়াৰ খিনি হে
অ' হয় দিয়া।
এ ওৱান থাৰ্টিত এ দেৰটা বজাত যাব লাগে। ক্লাছটো থাকে এটা পঞ্চল্লিছৰ পৰা আহৈতা লেকে- এ কৰিব লাগে তাৰপিছত হত ছুটিয়ে হৈ যায়। পিছত আহি গ'লেই হৈ গ'ল।
তাতে তুমি টিউচনো পাবা ন?
টিউচন আছে এটা ন তাত টিউচন মানে সেইকেই লৈছে শিপিনৰ ন সেইটো চাইডৰ সিহঁতৰ পৰা টিউচন নাপাম ন সিহঁত অলপ ল'ৰা-ছোৱালী কেইটা অকনমান বেঙা-বেঙী। ছোৱালী এজনী আছে দিবাশ্ৰী বুলি কয়। তাই ভাল এক হেজাৰ লৈছে কা বেঙা বেঙ একেবাৰে সে
উম মিডিয়াম টু ইংলিছ নে আছামিছ
ইংলিছ ইংলিছ
উম
অ
এনে কেনেকুৱা পাইছা ক্লাছ কৰি
ক্লাছ কৰি ভালে লাগিছে কম ল'ৰা ছোৱালী পঢ়াবলৈ লাগে টিউচনত পঢ়াই থকা নিচি
অ', ভাল লাগে কম ল'ৰা ছোৱালী হলে ভালেই লাগে পঢ়াই বাৰু। পহ কি কনেও ভাল ন উ',
আৰু আছিলে এজনী ছোৱালীজনী আক কিবা বিয়া দি দিলে বুলে গুচি গলগে।
অ', ইৰাম এতিয়াই।
উম ',
আহ', হা - হা - হা - হা অকে ক'ৰবাত ফুল হৈ যাব মন গৈছে। অ তো অকমান দূৰলে তাকে অকণমান দূৰলৈ ঢেৰ পইচা লাগে অ আজিকালি ফুৰিবলৈকো
ছিকিম ছিকিম যাব পাৰি
হ অ ছিকিমত যাব পাৰি এতিয়া ছিকিমত বা দাৰ্জিলিং গলে এতিয়া ৱেডাৰটো আগত গৈছো বাৰু আমি একে মানে ঠাণ্ডা মানে গৰম দিন ন ভাল লাগিব তাত গলে
মই নাই যোৱা। তোমালোকে গাড়ীত গৈছিলা নে ট্ৰেইনত গৈছিলা।
ট্ৰেইনত নাই নাইট চুপাৰত গৈছিলো।
ইয়াৰপা মানে জলপাইগুৰিৰ পৰা গৈছো নেকী
হয় গুৱাহাটীৰ পৰা গৈছো নাইট চুপাৰত চিলিগুৰি লৈ চিলিগুৰিৰ পৰা সৰু গাড়ী বিলাক চলি থাকে তাত গ'লো। তাৰপিছত দাৰ্জিলিঙত আকৌ, হেৰিলে চমু হয় ন? তাতে সৰু ট্ৰেকাৰ টাইপৰ গাড়ী থাকে, তাৰ চিলিগু কিবা দাৰ্জিলিঙৰ পৰা হেৰি লে, এইটো ছিকিমলে। সেইবিলাকত গৈছোঁ। উম ওচৰ হয় দাৰ্জিলিঙৰ পৰা ছিকিম।
উম অ'কে।
তেনেকুৱা। আমাৰ যেনেকে মানে, শ্বিলং, মেঘালয় আৰু আমাৰ অসম তেনেকুৱা লগা-লগি, তেনেকুৱাই
অ, অ
ঠিকে কে আছে, যাব লাগি ব মানে, ভাবা হৈ আছে। লগৰ কিছুমানে যাম, যাম বুলি খালি এ, মিলা নাই আৰু বহুত পইচাৰো কথা, আৰু তাতে
ট্ৰেইনত গ'লে কিন্তু খৰচটো কম হয়, হা। তেতিয়া জ জলপাইগুৰিলে যাব ব লাগে। নিউ জলপাইগুৰিলে গৈ তাৰ পৰা যাব লাগে। খৰচটো কম পৰে ট্ৰেইনত গ'লে।
আৰু লগ-লগৰ লগত ট্ৰেইনতে ভাল লাগিব নেকি? চেফ হয় নে ট্ৰেইন?
চব হ'ব ছাগে, মই যোৱা নাই, কিন্তু--চব হ'ব আৰু তাতটো সৰু, সৰু ট্ৰেইন বিলাক সৰু, সৰু কিন্তু, চুটি, চুটি কিনে। দাৰ্জিলিঙত জিলাপী থাকিলোঁ, বহুত ধুনীয়া জেগা দেই দাৰ্জিলিং। ছিকিমখন বহুত চাফা। বহুত চাহ খাবা? কিন্তু দাৰ্জিলিংখন অলপ--লেত-মানে, লেতেৰা বুলি নকওঁ বাৰু হিলচ এৰিয়া আৰু বহুত ধুনীয়া। অ মানে, প্ৰাকৃতিক সৌন্দৰ্য্য বহুত ধুনীয়া।
এ তাত। ব ছিজন ভাল আৰু আমি দুবাৰে গ'লো জানা দাৰ্জিলিং? চিকিম এবাৰ গৈছোঁ বাৰু
দুবাৰ গৈছা বা
দাৰ্জিলিং দুবাৰ গৈছোঁ।
কিমান মান খৰচ পৰে নো?
খৰচ-থৰচ
তোমালোক ফেমিলিত, ফেমিলিত বাৰু অকমান পৰিব, কিন্তু এনে যদি এনেকে গ্ৰুপ। ক'ত যোৱা যায় এটা তোমাৰ মতে এজন চিংগল পাৰ্চনত কিমান পৰি়ব?
এ দচ হাজাৰ মানত হৈ যায়, চাগৈ। এজনৰ। কমহে হয়। মানে দচ হেজাৰ ভিতৰত হ'ব। দচ হেজাৰ নালাগে কিন্তু আজিকালি আকৌ হোটেল বিলাকত পাৰ নাইট অ', শ্বেয়াৰত যদি তেনেক সেই লগৰ ফ্ৰেণ্ডৰ লগত গ'লে ন বান্ধৱীক কেইবাজনীও গৈছা বোলে এটা ৰুমে হৈ যায় ন? ছোৱালী মানুহ হ'লে
অ'।
এটা মানে তিনিজনীমান থাকিব পাৰি, অ', কেইবাজনীও থাকিব পাৰি তে এতিয়াতো শ্বেয়াৰ হয় ন? পইচাটো। তেতিয়া ভাল হে, তেতিয়া কম পইচাত হৈ যায়। তেনেকুৱা কৰিব পাৰা। তেনেকুৱা কৰিলেতো আৰু কম খৰচ হ'ব। আৰু মোৰ মতেদি তিনি ৰাতি, অ', দিব দিব কেলে নিদিব, মোৰ মতে। যদি তিনিৰাতিতেই, তিনিৰাতি। মানে চাৰিদিন আৰু।
উম
চাৰি দিনতে গোটেই খিনি হৈয়ে যায় চোৱা, মেইন পইন্ট খিনি। মেইন যিখিনি চাবলগীয়া, ৰক গাৰ্ডেন আছে। এৰ তাৰপিছত, মিৰিক লেক আছে, এটা লেক আছে বহুত। ধুনীয়া তাৰ পিছতে, জু-চু আছে এনেকুৱা আৰু বহুত। ধুনীয়া ধুনীয়া টাইগাৰ হিলছ্ আছে। তাৰ পিছত আকৌ এখন কি পাৰ্ক আছিলে, মই পাহৰিছোঁ, নামটো তৎক্ষনতে অহা নাই। এনেকুৱা তিনিৰাতি মানতে হৈয়ে যায়, গোটেইখিনি মেই-মেইন পইন্ট খিনি আৰু। চাওবুলিলেতো আৰু গোটেই দাৰ্জিলিংখন ঘূৰিলেতো আৰু সময় ল'ব ন'। আৰু বেছি ডাঙৰ নহয়তো চিটি। টাউনখন উ সৰু টাউন, কিন্তু সেই পাক। প্ৰাকৃতিক সৌন্দৰ্যটো বৰ ধুনীয়া আৰু।
উম
হোটেল বিলাকত বহুত বেছি হয় ন', দুহেজাৰ, তিনি হজাৰ পাৰ নাইট।
টুৰিষ্ট প্লেছ।
অঁ সেইটোৱে। উম সেইটো কাৰণে
চাওচো
অ' সেইমতেদি শ্বেয়াৰত থাকিলে কিন্তু কমতে পাৰিবা তেতিয়া দছত ভিতৰতে হ'ব দছ চাগে নালাগেই অঁ কিছুমানে শ্বপিং-তপিং কৰে ন তাতে ধৰা এতিয়া ঠাণ্ডা জোগাত গৈছে বুলি এ আজিকালি দাম বিলাক একেই দেখো। উম মানে কি আমি প্ৰথমবাৰ যোৱাতকৈ দ্বিতীয়বাৰো সেই একেই পালো দাম বিলাক প্ৰথমবাৰ কম পালো গৰম কাপোৰ বিলাকৰ।
উম
চব জেগাতে মানুহবোৰ চালু হ'ল ন।
সেইটোৱে পাই।
উম
যাবা ভাল লাগিব আৰু এনেকুৱা মানে ব্যস্ত মানুহৰ কাৰণে
উম
ভালেই লাগে ন এনেকে মাজে মাজে ফুৰা-চকা কৰিলে উম মনটো মানে এক্তিভ হয় অলপ ভাল লাগে আৰু।
উম যাব লাগিব।
উম প্ৰতিদিনে কাম
উম ক'তো যোৱাই ক'তো যোৱাই হোৱা নাই ন।
উম
পঢ়ি থাকোতেও নগলোয়ে এবাৰ। ক'বাত যাব লাগিব, মোৰ লগত ট্ৰিপ এটা বনাইছিলো তাৰপি ছত লগৰ কেইজনী গুচি গ'ল এই বানাৰস সিহঁত একদম গৈ ফুটো-চুটো উঠি দি আছেগে। মানে হেৰিয়াত গৈছিলে এপ্ৰিলত গৈছিলে। মই যোৱা নহ'লগে। এই বাৰ কিবা ওলালে যাব লাগিব।
বেনাৰসত এপ্ৰিলত গৰম হয় নেকি খুব?
গৰম হয় এ মে মেইন টাইম বানাৰস যোৱাৰ হেৰিয়ে ভাল ডিচেম্বৰ টু ফেব্ৰুৱাৰী। বেষ্ট আৰু ফেব্ৰুৱাৰী টু মাৰ্চ ডিচেম্ব মাৰ্চ লেকে। কে আৰু ডিচেম্বৰ মাৰ্চ বেষ্ট। এপ্ৰিলতো মানে ঠিক ঠাক কিন্তু লাষ্টলে নোৱাৰি এপ্ৰিলৰ লাষ্টলে গৰম বহুত হয়।
উম
দিয়া হ'ব
অ ঠিক আছে দিয়া বাৰু